অ আমাৰ কথাটো আধৰুৱা হৈ থাকিল অ কি কৈ আছিলো অ খোৱাৰ কথাটো কৈছিলো অ অ পুপো পুৰা মাৰ নি চিনা হৈছে মই সেইদিনা সেইদিনাও লক্ষ্য কৰিছো বা সি মানে তাৰ এক্টিভিটি বিলাক চাই থাকিলেও মানে এনেকোৱা লা গে যেন অ এ মায়ে হয় নেকি অ জানানে মোৰ মানে আচৰিত লাগে আৰু তাৰ তাক খনৰ পিনে চাই থাকিলে ন আকৌ চকুতো পুৰা দেউতা মোৰ মোৰ দেউ তাই মোক যেনেকে চাই যে এনেকে কথা কয় আৰু লাষ্ট দেউতাই চোৱা চাৱনীটো মোৰ এতিয়াও মনত আছে ন
অ অ
মোৰ চকুলে চালে মোৰ সেইটোয়ে মনত পৰে সেইটোয়ে মনত পৰে জানানে
ইয়ে
মই সেইকাৰণে তাৰ চকুলে মই বেছি দেৰি চাইও থাকিব নোৱাৰো মই পুতুককে দেউতালে মনত
অ কথা কোৱা ধংতো আছেতো অ দেউতাৰ নিচিনা কথা কয় ধং বিলাক হে হা হা হা হা হা মই মই চাই থাকোতো দেউতাই যেনেকে কৈছিল আৰু দেউতাক অকমান মানে বকৰা টাইপ কৈছিল ন কথাটো এই বাবুৰো সেইটো আছে
মানে বেছিকে খং উঠিলে মুখেৰে কথাবোৰ ভালকে নোলাই যে অহ অ সেনেকোৱা আছিলে হয় দিয়া দেই
ই, কথাাতটো মই পুৰা মানে, ককাকৰ নিচিনা পাওঁ, কথাটো মানে অলপমান ব কৰা অকমান আৰু খোকোজা লাগে, তেনেকুৱা হয়।
উম, তাকেতো ভাই, আকৌ খোৱা লোৱাাতটো পুৰা মা
খাই পুৰা, ভাল
দৈ খাই ভাল পায়, টেঙা বস্তু
বহুত টেঙা, সি ছোৱালীৰ নিচিনা।
কমলা টেঙাও, ভাল পায়।
কমলা হ'ওক, তোমাৰ টেঙা মুঠতে যি নহওঁক।
অ, আমাৰ মায়ে দেখা নাছিলে, কিমান কমলা খাই, কিমান কমলা খাই ভাল পায়?
আৰু মা যে বুঢ়া বয়সলৈ ইমান টেঙা খাব পাৰিলে, মই যে এতিয়া একদম নোৱাৰো জানা।
মইয়ো টেঙা খাব পাৰো, মোৰ টেঙা খাই ভাল লাগে। মই টেঙা খাব পাৰো, জানা‌ মোৰ
অ, তুমি পাৰা, বাইদেউও পাৰে জানা। কিন্তু টেঙা খালে বহুত ভাল, ভিটামিন চি পায় ন।
ভিটামিন চি পায় আহ, মই টেঙা খাওৱে, খাওৱে মানে কি আৰু নেমু টেঙা খাওঁ আৰু বাকী যি টেঙা পাওঁ, কেতিয়াবা খাওঁ আৰু এনে
উ, মা, মই যে মই যেতিয়া এদিন যদি খাওঁ, মোৰ পাঁচ দিনলৈ মই বেলেগ বস্তু কামুৰিব নোৱাৰো আৰু এনে এনেকুৱা দাঁত জিন-জিনাই, টেঙা হৈ যায়।
তোমাৰ লগত সেয়া আছে নে নাই? তুমি কমলাৰ বাকলি বিলাক যে গুৰি কৰি বনোৱা, বন, লগোৱা, সেয়া কৰা নে, লগোৱা নে?
অ, লগাও দয়েৰে, লগাও।
অ, মইয়ো লগাও কেতিয়াবা মোৰ অকণমান গুৰি কৰা আছে আৰু মানে সেই হও, হও, অৱস্থা আৰু কেতিয়াবা তোমাৰ কফি চপ কিৰিম, বা বেচন চেচনৰ লগত, মিলাই কেতিয়াবা লগাও দৈ থাকিলে।
অ, বহুত চাফা হয়। তেনটো হাতাই দিয়ে। উম, ভিটামিন সিটো এনেও তুমি যদি খাই থাকিব পাৰা, বস্তুটো আমাৰ স্কিন টো, চাফা হয়।
চাফা হয় অ, ভিট অ, ভিটামিন চি বুলি ক'লে এটা যে এ এটা যে পাই, পোৱা নে, তুমিও ইনষ্টা চালে বা সেয়া এইচ, কে, ভাইটেলৰ, আহ, কলাজেন কোৱা নে?
অ,
অ, অৰেঞ্জ অৰেঞ্জৰ এই, যে তোমাৰ গুণ-গুণৰ মাকে যে, সেয়া কৰে।
সেইটোতো মই, অ, সেইটোতো মোৰ খাব বহুত ইচ্ছা কিন্তু ইমান দাম দেখোঁ।
ইমান কিমান দাম, সঁচা জানা মই নহয় কিমান বাৰ অৰ্ডাৰ কৰিম উম, ভিতৰৰ পৰা সেয়া
চাফাৰ তোমাৰ স্কিনটো যে, কেনেকুৱা গ্ল' কৰি দিব আৰু আমাৰ সেয়াই খাইছিলে, তুমি নাই
মিনাই, খাইছিলে?
অ, তাইৰ স্কিনটো কিমান ধুনীয়া হৈছে আৰু তোমাৰ ৰিংকলছটো নোহোৱা হৈ যায়। স্কিনৰ কি ব্ৰাইটনেছ আহে।
অ সেইটো কিন্তু খালে ভাল কিন্তু দেই।
কলাজেন্তু পূৰা পায়, আমাৰ আচলতে বডীত কলাজেন্তু কমি হ'লে মানুহ
কমি হলে, আ আ আ
হয় আৰু স্কিনটো ব্ৰাইট নাহে যেতিয়া
ব্ৰাইটনেচটো নাহে অ, ক'লা হ'লেও ব্ৰাইটটো থাকিলে ভাল লাগে ব্ৰাইট নেচটো থাকিলে ভাল লাগে, উজ্জ্বলতাটো থাকিলে মানে উম
তাৰমানে হাইড্ৰেট হৈ থাকে ইচ
অ হাইড্ৰেট হৈ থাকে, মই ভাবিছো এবাৰ চালা কিনিমে নেকি হুহুহ?
নহয় তুমি খাব পাৰিবা, মই যে ভাবি - ভাবি থাকোতে গ'ল, ইমান দাম আৰু ইমান
তাতে ময়ো ভাবিব লাগে আঠশ টকা নে কিমান টকা?
অঁ আৰু গ্ৰামটো তোমাৰ একমাহ নাযায় নহয়, একমাহ গ'লেও কিবা এটা ভাবি কিনিব পাৰোঁ?
অঁ।
কিন্তু সেইটো কিমান দুশ গ্ৰামতে কিমান তোমাৰ দুশ গ্ৰামটো তোমাৰ একমাহ নাযায়?
নাযায় ন?
উমহু, তুমি চাগে তিনটা - চাৰিটামান ল'বই লাগিব মাহটোত?
হয় দিয়া।
তেতিয়াহে হ'ব কিন্তু খাব পাৰিলে ভাল, উম। এ সেনেকুৱা আৰু ফ্লিক্সৰ চাইছা, ফ্লিক্সৰো যে টে - টেবলেট যে পায় ফ্লিক্সৰ?
নাই নাই।
অ সেয়াও আছে তো, এই ইনষ্টাত দি থাকে। এইবিলাক বহুত আজি প্লিক্স - প্লিক্স, অঁ।
অ।
প্লিক্সৰো প্ৰডাক্টবিলাক চাইছানে?
নাই নাই নাই, মই সিমান নাচাও সেইটো প্ৰডাক্ট, মই খালি সেই তাইৰ গুণগুণৰ মাকে এইচ কে ৱাইটেলৰ এইটো এনেকে দি থাকে যে কলা যেন এয়া টো মই এইটোকে চাই থাকো চাই থাকো, এবাৰ, দুবাৰ মই চব ঠিক থাকো কৰিলগিয়া এনেকৈ কি তুমি চব কৰাৰ পিছত অক নালাগে দিয়া বেটা হিহিহ।
অ হ হ হ হ হ হ হ। অ হয় দিয়া, নালাগে মইও সদায় ভাবোঁ, চাই থাকোঁ, মই কৈছোঁ খাব পাৰিলে ভাল আছিলে। কিন্তু নাই নহয় দে, তুমি সেই জ্ঞানক সেয়া দিলানে এই ঘৰ চপৰ এইটো দিলা নিকি?
দিয়া নাই অ, এ এ এতিয়া অৰ্ডাৰ কৰিম তেতিয়া মানে দৰমহা পোৱা লৈ
অ অ।
আগতীয়াকে অৰ্ডাৰ কৰিলে আহি গলে আৰু দিগদাৰ হ'ব ন, ন নাই ন আনি দিম, মই তাক কৈছো, এইটো আনি তাক দিম দুইটা সেয়া কৰো দেন হেৰি সেয়া হৈ যাব
অ, বহুত চাফা হয়।
উম।
চাফা চাবোনটো, আমিতো আজিকালি চাবোনটো ইউজ কৰা হৈছো।
অ, মুখতো লগোৱা চাবোন?
চাবোনটো নলগা, চাবোনটো বডিত লগা তাৰপাছত ফেচৱাছটোৰ মানে আ আনো ন ফেচ টচটো মুখত দিওঁ আকৌ চাবোনটো বডিত লগা কিন্তু! বহুত খিনি চাফা হৈ গৈছে জানা আগৰ যিটো মানে আছিলে আকৌ তাতকৈ মানে ব্ৰাইট বগা কৰি নিদিয়ে সেইটো নকওঁ মই কিন্তু তোমাৰ ব্ৰাইটনেছ- টো আনি দিয়ে।
নহয় মই একচুৱেলি দুটা দুটা চপ আনিছিলো। চাবোন দুটা আনিছিলো আনি পেলাই জ্ঞানক ইউজ কৰালো। সেই দুটা কৰাতে ঠিকে আছিলে ভালে আছিল বেয়া বুলি নকওঁ মই। কিন্তু মই ফেচ ৱাছটো ইওজ কৰা নাই তেতিয়া প্ৰথম প্ৰথম চাবোন টোয়ে উলাইছিল অঁ।
এতিয়া ফেচ ৱাছ হয় ওলাই গ'ল ছানস্ক্ৰীম ওলাই গ'ল বডি ৱাছ অঁ বডী মই চানস্ক্ৰীমটো অৰ্ডাৰ কৰিলো কালি নে পৰহি আহিছে। ইমান সৰু জাননা সৰু। ইমান সৰুতে সেয়া ললে মোৰ তাৰ লগত এটা সেয়া দিছে কম্ব দিছে। চাবোন এটা দিছে লগতে তিনিশ কিমান টকা লৈছে। ইমান দাম মোৰ যে যেতিয়া ছান কিৰিমতো দিছে ইমান টিকলা।
হে হে মই আকৌ এ এইবিলাক এইবিলাকতো বেলেগৰ ইউজ নকৰো এ ন মইতো আগৰ পৰাই ভি এ। চি চি ওৱেল চাইনচৰে ইউজ কৰো ন। এ সেইকাৰণে মই আৰু সেইটো বস্তু মোৰ ট্ৰেইনিং হোৱা নাই। বাৰু মোৰ সেয়া কিন্তু মোৰ সেই তাৰ কাৰণে লাগে আৰু।
তাক সেইটো ফেচ ৱাচটো ইউজ কৰি চাব।
দিম দিম দিম মই মই তুমি লিংকটো মই থৈছো ন মই অৰ্ডাৰ কৰি দিম মই বোলো। এতিয়া কৰি দিম এতিয়া আৰু দুদিন মানত। হেতো আহি যাব দৰমহা পাতি নাপালেও দিগদাৰ হৈ যায় ন সেইটো কাৰণে।
মিনিটছ ছোৱা তুমি প্ৰথমতে কৰিলে কি হ'ব জানা। অকণমান টাইমিঙত আহিব তাৰপাছত নেক্সট তুমি অৰ্ডাৰ কৰিলে দহ মিনিটত যে আহি পায় সেই তেনেকুৱা হয়। এই বস্তুটো ফেচ ৱাছটো।
দহ মিনিটত আহি পায়।
অঁ! তাৰমানে মোৰ এবাৰ লিখি দিছে নেক্সট টাইম যদি অৰ্ডাৰ কৰে টেন মিনিট এৰাইভ বুলি।
আচ্ছা তাৰ মমানে টো লকেলি আহি জাই আৰু হেইটো কাৰণে এটো মানে ফ্লিপকৰ্ড মিনিট- উছ নিচিনা আহি যায়।
পাহৰি যায়।
অঁ অঁ তাৰমানে ইয়াতে আছে ন' চব বস্তু ইয়াতেতো ফ্লপ কাৰ্টৰ তোমাৰ ইয়াতে গোডাউন আছে ন'। আমাৰ এইখিনিতে আছে বিংকি তৰু আছে সেইবিলাক চব ইয়াৰ পৰাই বস্তুবোৰ লৈ আহে। হয় আৰু ইমান দূৰৰ পৰা অনা দৰকাৰ নাই আৰু সেনেকুৱা হয় কিন্তু দোকানত নাপায় নেকি এইবিলাক?
নহয় দোকানত নাপায় এইবিলাক দোকানত এইবিলাক অদাৰ তাত বিক্ৰী কৰিবৰ কাৰণে নিদিয়েই যে। এইবিলাক অনলাইন তেতিয়াহ'লে দোকানত দিলে দেখোন অনলাইনত তোমাৰ এইবিলাক মাৰ খাই যাব।
মাৰ খাই যাব অ তাকেতো। কাৰ মই দোকানত কতো ঘাৰ চপ ঘাৰচে এইবিলাক এইবিলাক এইবিলাক মই ক
অঁ', ফ্লিকচৰো নাই দোকানত।
অ'।
সেইবিলাক সেইবিলাক প্ৰডাক্ট ভাল দেই, মই ফ্লিক্সৰ নাইট ক্ৰীমটো লগাওঁ। ইমান ভাল, অ' মই ৰা ফ্লিক্সৰ লগাও নাইট ক্ৰীমটো ৰিং
আ, আ, তোমাৰ এতিয়া ৰিংকালছ আছে নেকি কিবা?
নহয়, চকুৰ অলপ অলপ এনেকে হাঁহিলে বা অকমান আহেতো। আৰু এনেও এহে হে নহয় নহয় আৰু নহয় থে টি ফাইভ হৈ গ'লে ল'ব লাগে। মানে কেয়াৰ ললে কি হয় জানা? অকমান ভাল থাকে।
ভালে থাকে অ সেইটো হয় কিন্তু মই নাইট ক্ৰীম একো ইউজ নকৰো জানা।
অ', তাৰমানে মোৰ কি হৈছিল যে মই যেতিয়া দোকানত যে গৈছিলো ভুমণি মূৰ্জি অ ৱস্তা হৈ গৈছিল স্কিনৰ।
অ'।
কেনেকুৱা আচলতে ইমান লেতেৰা ন' ধূলি- বালি যে তাতে কলনিটো আৰু মই দোকানৰ সামগ্ৰী তেল - চেল যে থাকে চিপ
অ', চিপকি যায় তোমাৰ স্কিনত গোটেই লাগিয়ে
লাগি যায় ত সেই বস্তুটো পিছত যেতিয়া মই ঘৰত মানে দেক চাওঁ নহয়। কামটো এৰাৰ পিছত কি হয় মোৰ স্কিন চবে কৈ ইমান তোৰ ডাল হৈ গৈছে স্কিনটো আৰু ডিঙিত যেনা মোৰ ক'লা ক'লে কিবা এটা পেটচেছ হৈ গৈছিলে।
অ'
তাৰপিছতো কি হ'ল মোৰতো বহুত টেনশ্যন হৈ গ'ল তাৰপিছত তেতিয়া মই প্লিক্সৰ প্ৰ প্ৰডাক্ট টো ইউজ কৰিছিলো এনে ফেচৱাছ কিবা কিবি এনেকে যায়। তাৰপিছত কৰি কৰি কৰি কৰি মই কৰিলো এবছৰমান তাৰপিছত লাহে - লাহে মোৰ ভাল হৈ আহিলে। ভাল হয় আহি - আহি এ তিয়া আকৌ ঘৰ চবটো পাই গ'লোঁ সেইটো ইউজ কৰাৰ পিছত এতিয়া আকৌ বেছিহে ভাল হৈ গ'ল।
নহয়, নহয় এইটোয়ে যদি চুট কৰিছে তোমাৰ এইটোয়ে ইউজ কৰি থাকিবা আৰু মেইনলি মানুহৰ কি যোনবিলাকে এনি টাইম মানে ধৰা বতাহ বা ৰ'দ সেইবিলাকৰ সেইবিলাকৰ লগত থাকে সেইটো তেতিয়াতো তিনখন বেছ ছি বেয়া হয় ন এতিয়া তুমি ধৰা সেইখিনি যোনখিনি এৰিয়াত থাকা সেই খিনি এৰীয়াত গোটেই এনি - এনি টাইম ধূলি ধূলি ধুলিয়ে, গাড়ী - মটৰৰ ধূলি
আ
হা হা হা।
বহুত লেতেৰা আছিল, ধূলি গাড়ী এটা গ'লে ধূলি সোমাই।
হ সেইকাৰণে মোৰ এটলিষ্ট এইটো নহয় যে মইতো গৈ পেলাই পিছত দিনটো ভিতৰতহে বহি থাকো এচি ৰুমত। আৰু বহি বহি বহি বহি আকৌ গধূলি ওলাই আহো, আহি পেলাই মুখখন ঘৰত ধুয়ে দিও।
ভাল হৈ আছে, মোৰ যে পতককে বেয়া হৈ গৈছিলটো।
অ', অ', এতিয়া কিন্তু ভাল হৈছে সেইদিনাতো মই ভালে দেখিছো।
অ', ডাৰ্ক চাৰ্কাল হৈ গৈছিল চকুৰ এইখিনি গোটেই কল ডাৰ্ক চাৰ্কাল মানে তলৰখিনি নহয় ওপৰত।
ওপৰত অঁ চকুৰ ওপৰত অঁ।
এনেকুৱা হৈ গৈছিলে অঁ মোৰ যে কি অৱস্থা হৈ গৈছিল, এতিয়াহে মই ঘৰত থাকি থাকি কেয়াৰ লৈ লৈ। এতিয়া চাফা হৈছো আৰু।
মই কেয়াৰ লবলৈ সেনেকে নাপাওঁ যে তিয়া মন যায় অকমান পাৰো সেই ফেচ পেক টোকে লগাও বাকী একো নলগাও বাকী আৰু আৰু এই ক্ৰীম খিনি লগাই পেলাই গুচি যাওঁ আৰু।
অঁ মইয়ো তেনেকে মানে কি সেয়া সপতাহত সেইটো লগাওঁ মানে কমলাৰ বাকলি আকৌ এইবিলাক ইউজ কৰিয়ে আছোঁ যিহেতু আৰু পানীটো মেক্সিমাম বহুত খাব লাগে পানীয়ে গ্ল' কৰে ন।
উম, পানীটো মেক্সিমাম খাব লাগ কিন্তু মোৰ ক থা হ'ল মই ঘৰত থাকিলে মোৰ পানী খোৱাই নহয়, অফিচত থাকিলে কিন্তু মই বহুত পানী খাওঁ বটলটো ওচৰতে থাকে। মই মন যায় এঘুত মন যায় এঘূত এনেকে খাই খাই খাব খায়ে থকা যায় ছেভেন ছেভেন হা কিমান এইটো এক লিটাৰো নহয় চভেন ফিফ টি এম এল ৰ মোৰ বটল আছে। সেইটো বটল মই ডেইলি তিনিবাৰ ফিলাপ কৰিব লাগে আৰু। আৰু লাষ্টৰ বাৰ কৰাৰ পিছত অলপ থা কি যায়গে আৰু এতিয়া ধৰা অকনমান থাকি গৈছে ৰাতিপুৱা গৈ আগতে সেইখিনি শেষ কৰিম।
লিটাৰ হৈ যায় চাগে ন?
সাত লিটাৰ ন